অ কি কৰিৈছ
সেয়া আছোঁ ভাত খালি
হা
ভাত খালি ন
খালো
অ তই কি কৰি আছ চিলে
ভাত খাই কৰি লোৱা এনে বহি আছোন বাহিৰতে বতাহ মাৰি আছে আৰু
অ বৰ ধুনীয়া বতাহাহটা আমাৰ এইটো দি আছে দেই
অ মোৰো কিনো কৰিম ৰ ফোন এটাকে কওঁ
অ ভালেই কৰিলি দে মই এনেইহে আছিলো শুই আছিলো ফেনখন লগাই তাৰপিছত বাহিৰত বতাহতটো দিয়া দেখি খে বাহিৰলৈ আহিলো তাৰপা উম আকৌোা বৌয়ে ফোন কৰিলে এইজনী ওলাই গৈছে শুব লাগে আকৌ ওলাই গল তাৰ পিছত আৰু তাই নাহেহে বুদ্ধি উ থাকে মৰিগাঁৱলৈ যাব লাগে জেঠাই ঘলো বুলি মাতি আনি হে ঘৰ সোমাই পেলাই আকৌ দৰ্জাখন আগফালৰ পৰা মাৰি থৈ গুচি আহিছো থাক বোলো ভিতৰতে
অ তাই স্কুলৰ পৰা আহি পেলাই মানে তে আহি ওলাই আহিবলৈ হলেই আৰু উম খেলিবলৈ ধান্দা আহিলে
আো স ইহঁতৰ ঘৰপা
উম উম
খেলা ধান্দা ল' ছছিলি সোপা খালি খেলা ধান্দাক কি কৰিবি মানে
অ দে আমাৰ এই যেনিবা কলকো কলকো নোযোৱা হ'ল
নাযায় ন পুৰণা ঘৰলে
নাই আজিকালি মানে তাৰ ঘৰৰ পৰা ওলাব মনে নকৰা হৈছে। তেওঁ মানে গৰমৰ কাৰণে তাই নেযায় ফেনত। তলপাত। তহে নহয়।
অ অ অ। ভালেহে হৈছে দেই ঘূৰি ফুৰিলে সেইটো অভ্যাস হৈ যায় ন।
উম, এ নপঢ়ে যে, ঘূৰি আ ঘূৰি নু সেয়াই ঘৰতে আছে অকন পঢ়িব লাগে, হাউ কিবা কিবিহে কৰি থাকে।
হুম যিয়ে নহওক কিবা এটা নপঢ়িলেও সেইটো এট এটা হেৰিতে কৰি থাকিলেও কিবা এটা জ্ঞান আহে ন। ড্ৰয়িং কৰিলেও, এনে পৰীক্ষা কেতিয়াৰ পৰা?
প পৰীক্ষা প উম সোমবাৰৰ পৰা। অ।
অ পিহুঅটো, অথনি মোক কৈছে নহয় মাকে, উম।
তাৰ পিছত হেয়া, এতিয়া আকৌ এবাৰ গাখীৰে, কলে এনেকে মিক্সিত পিচি দিব লাগে।
এ জুচ কৰি।
অ, হেয়া ফ্ৰিজত থৈ দিব বোলে। দেৰিকে খাব। হেয়া গোটাই কৰি দিছে তাই, মই বোলো পিচি দিম ৰহচোন অকণ বহি লওচোন, কাম বন ক কৰি ভাত পানী খাই পেলাই হে বাচন চাচন ধুই
অ, ভাত কিহে খালি?
ভাত হেয়া ডালি বনালো আৰু, কণী আমলেট কৰিলো।
এওঁ।
তাৰপৰা আকৌ ভাজি আছিলে, ভোলৰ ভাজি। ৰাতিপুৱা বনোৱা।
অ।
হেয়াই খালো।
আমাৰ ডালি বনালে, হে লেচেৰামাহ, আলু ভাজিলো। তাৰপিছতে আকৌ হেৰি, উম ডিম আছিলে মানে আজি শনিবাৰ যে।
অ অ অ।
মঙলবাৰে, শনিবায়ে পিয়াঁজ, নহৰু, মাছ, মাংস একো নাখাও এ যে।
অঅঅ।
হেত পোহ
আ আ আ।
নে বাকী কিতা বাৰ খাওঁ, বৃহচ ছুত বায়ে খাওঁ।
নহয় এতিয়া মই যে খালো, মই যে এতিয়া সন্ধিয়া মই হনুমান চালিচা পঢ়িব পাৰিম নে নোৱাৰিম?
অ'।
পাৰিম ন? গা-চা ধুই লম আউ।
দুঘন্টা মানৰ পিছতে মানুহৰ ভাত খোৱাটো হজমেই হয় ন?
অ', অ'।
এইবিলাক মানুহে নিজে পাতি লোৱাহে ভগৱানে
অহ।
ক'তোতো কোৱা নাই যে এইটো নাখাবি সেইটো নাখাবি, মোক সেৱা কৰিবলৈ হলে মানুহে আৰু মানে একো নাই কি আৰু কিবা এটা নিয়ম মানি লয়। যে এইটো কৰিলে জীৱ হত্য হত্যা কৰি পেলাই খাই পেলাই সেইটো পাপ বুলি ভাবে, সেইটো পাপো যেনিবা আমি এটা জীৱ হত্যা কৰো ন?
অ'।
হয়। কিন্তু ক'তোতো লিখা নাই। কিন্তু ভগৱানে এটা কথা কয় যে, ভোকত থাকি কষ্ট কৰি পেলাই যদি তেওঁক সেৱা কৰে, তেওঁ সেইটো তোৰ মানে কি সেৱা কৰিছ বা কিবা এটা কৰিছ তোৰ মোৰ পেটত ভোকতটো লাগি আছে ইমান মোক কেনেক কে মানে সেৱা কৰি আজৰি হওঁ। ধান্দাটো তেওঁৰ ওপৰত নাথাকে ন?
অ', অ', অ', হেইটো হয়।
উ-উম, মানুহ আকৰ্ষিত হৈ থাকে। সেইটো কাৰণে মানে ভগৱানেটো ক'তো লিখ খাও নাই কোৱাও নাই, নেখাই পেলাই হে কৰিবলৈ।
উম।
নিজৰ ভক্তিটোৱে মেইন।
অ', সেয়াই। সেইকাৰে মই এতিয়া বোলো পাহৰিলো, আজি মঙল শনিবাৰ হয়। উম, খালোয়ে এতিয়া আৰু। পাহৰিলোও। মই ৰাতিপুৱা পঢ়ো। ৰাতিপুৱা পঢ়িছো।
আৰু পঢ়িব নাপালে, কিবা মনটো ভাল নালাগে।
অ', মোৰ সে তেনেকুৱা মোৰ পঢ়িব নেপালে মন
অ', এই অসুবিধা বিধা হ'লে সেইকেইটা দিন
অ', সেইকেইটা দিন নপ-নপঢ়োৱে। মই সাত দিনলৈকে মই নাযাওঁৱে।
ময়ো সাত দিনলৈ নোসোমাওৱে।
উম।
উম নাপায়ো নহয়। মাইকী মানুহে। সাত দিনৰ পিছতহে শুদ্ধ হয় আৰু
অহ অহ তাকে বোলো আজি শনিবাৰ যে হয়। মই আকৌ শনিবাৰ এই আগ দুদিনমান আকৌ পঢ়া নাছিলো। তাই বিয়া হোৱাৰ পৰা, এতিয়াৰ পৰা বোলো আকৌ শনিবাৰে বা মঙ্গল বাৰে ভাটি পেলাই পঢ়িম আও
উম
এনেই মই নপঢ়োৱে, আগবেলাই পঢ়ো।
উম, একো নাই চব খাব পাৰি
অহ
তুমি এতিয়া কথা এটা কলো হা, নিৰামিষ ভোজিটো নহয়, আমি খোৱা সাৰ খাই থকা মানুহ। আমাৰ জন্ম পায় আমাৰ সেইটো আমি মানিব নোৱাৰো নহয়।
অহ
ভগৱানে
উম
কি দিছ তেওঁক উম ফল মূলে দিছ নে পইচাই দিছনে তেল বন্তিয়ে দিছ নে ঘিউ তেলে দিছ নে একো বিচাৰ নকৰে ভগৱানে এটাই জানে তেওঁ মোক শুদ্ধ মানে পুজিছে নে নাই তই যদি শুদ্ধ মানে যদি নাম টো লও তেওঁ তাতে সন্তুষ্ট ভগৱানে আমাক চব দিয়েহেতে তেওঁ তেওঁক আকৌ আমি দিবলে আমি ক'ব পাওঁ তেওঁ আমাক দিলেহে তেওঁৱে আমাক সকলোখিনি দি আছ ছা ন তেওঁ তাতে সকলো খিনি আছেই আ কৌ আমিনো ক' পা দিম তেওঁ পা আনিয়ে টো তেওঁকে দিওঁ
অহ পাম নি নিদিলে ক'ৰ পৰা পাম নো
চল ভক্তিটোৱে মনৰ পৰা কৰিব লাগে একান্ত ভাৱে যদি কোনোবাই দিনটোত বোলে মই পূজাই কৰি আছো বোলে এঘন্টা মই বহি সেৱা কৰি আছো এঘন্টা নালাগে তই পাঁচ মিনিটটো যদি তেওঁক যদি একান্ত ভাৱে চিন্তা কৰ সেই পা মিনিটতে বহুত। মানুহক এনে দেখ খাই পেলাই একঘণ্টা বহি থাকিতো কাম নাই আৰু এই পূজা বহুত ভালকে কৰিছে কিন্তু তাৰ মনটো বেলেগত সেইটো কাম আছে জানো সেইটোতো একো কাম নাই
এই ছাগলী এ অ ছাগলী বিলাক এৰি দিয়ে একে সোমালেহি আহি
ছাগলী অকণমানিকে যদি জেওৰা ফুতা থাকে তলত দি তা দিও সৰকি আহে অ
অ তে এৰি দি এৰি দিয়ে যে একে মানে তই চকু নিদিলে ন অয় আও যে মোৰ এখন ঠেলি পেলাই সোমাব জানে উম আৰু চব জানে দেৱাখন যে মুঠ
অ মোৰতো এনেকে ঠেলা মাৰি দিলে যে গুচি যায় সেতে জানেই সেইটো সিহঁতৰও জ্ঞান আছে কে ন
জ্ঞা জ্ঞান আছে এটা দুটা নহয় নহয় একে এজাক এপাল আহে
অহ এৰি দিয়ে যে গোটেই সোপাত লগ হৈ ল একেলগে
উম এআল দি থব লাগে ইমান ধুনীয়া ঘাঁহ চা বাটে চাতেও গজি আছে এইফালেও আছে একে ধুনীয়াকে এআল দি থোৱা হয় ধুনীয়াকে খাই থাকে এৰি দিব আও এতিয়া ইঘৰত সোমাব
হয় বৰষুণ দিলে যে এতিয়া ঘাঁহ বন বিলাক চবতে
অ একে ধেই গজি আছে আৰু আম আমাৰ ইফালৰ বাৰীখনতো মানুহ ঘৰ বনাইছেহে মানুহ দুনো অহাই নাই হয় একে ধেৰ বন চন গজি আছে খাই থাকিব পাই একো বস্তু তো নাই ৰোৱা
অহ অ আমি যে কাপোৰ ৰাখিছিলো যে জাজৰী বুইজনীক
অহ
সেই বুইজনী এইফালে গৈছেহি আমাৰ পদূলি তহঁতৰ ঘৰ পাবগৈ নেকি
এ পাবহি চাগে বু়িজনী কাপোৰ আনি ব আনি লৈ পেলাই মোৰ ওচৰত পাবহি মই লবও নোৱাৰো এ যেতিয়া তেতিয়া পইচা মানুহ ন থাকে নহয় তেওঁ মানে এনে বহেহি আৰু অলপ মই সেই যাম চাহকণ দিওৱা হয় ভাল পাই আকৌ কেতিয়াবা হেৰি আহে এতিয়া গাড়ী ভাড় নাই দেচোন মোক খেইদিনাখন হে বিশ টকা এটা দি প আছা টমটমত যাবলৈ মানে মানুহ কাপোৰ দিয়ে যে হয় কাপোৰ দিয়ে এতিয়া মানুহজনী মানে বাকী উঠাব আনি আহিছিলে অ মোৰ বেয়াও লাগে এনে তাক মই কৈছোঁ আপুনি বোলো ফোনত অঁ আপুনি বোলো অঁ আপুনি বোলো ফোনত নম্বৰ লৈ বউ এতিয়া আপুনি আহিলে হয় আহি লৈ পেলাই পইচাটো এতিয়া মানুহৰ হাত তত যেতিয়া তেতিয়া নাথাকে আপুনি ফোনতটো কৰি দিব মই মোক তাই হে যাম পইচাটো থৈ দিবি হয় তেতিয়াহে মানুহে
বোলে এম আহিব নালাগে বা অ আহিব মই গোটাই থম তেতিয়া মানুহৰ হয় সেই দিনলে গোটাই থ'ব নহ'লে নোৱাৰিলে আগতীয়াক কোনটো কওঁতে কৈ দিলে নাই
উম বেয়াও লাগে ইমান বয়সস্থ মানুহ জনী ইমমান দূৰৰ পৰা আহে। সেয়া ন'
উম
মই আহে আহিলে বহিব দিওঁ আৰু বহি গৈ অকন কথা পাতে আৰু মোৰ লগত আহে কাপোৰ আনে দেখায় আৰু
অঁ
তাৰপা যায়ে গৈ আহ আনিছে সেইদিনাখনো আনিছে ভালে লাগিছিলে কাপোৰ কিযোৰ
কিন্তু মই সেয়া সেই হা
ৰাখিছিলি নাই
নাই ৰখা নাই পইচা নাই নহয় হয়
এ।
এতিয়া আৰু কি কিমানো ল ও লৈ আছে।
অ নহয় এয়া মানে কি নহয়। এইবোৰ কাপোৰনো কি সকামে চকামে পিন্ধি যাব পাৰি আৰু বেলেগতো নোৱাৰি বগা বগা চব যে হয়। এযোৰ বা দুযোৰ হোৱাৰ পিছত। হৈ যায় আৰু।
ভাল লাগিছিলে কাপোৰযোৰ।
অ আৰু বেলেগো থাকে নহয়। এতিয়া আৰু বেলেগ কিনা চেট বিলাকো থাকে।
উম হে ননী যে হয় এতিয়া। ভাল লাগে গৰমত পিন্ধিব ভাল আৰু কোমল কাপোৰটো যে উম।
পলিষ্টা এইবিলাকতকে। সেইখন ভাল লাগে। কিছুমান কাপোৰ আকৌ বৰ। ধুনীয়া নাই মানুহজনীয়ে।
অহ।
এ এতিয়া আগতে আমি যিটো দামত ললো এতিয়া নিদিয়ে নহয়।
অহ।
আমি কিন্তু ভাল দামতে ল'লো দেই।
অ ভাল দামতে লৈছো মই সেদিাখন মৰিগাঁৱত এয়া বাণিজ্য় মেলাত সুধিছিলো। বহুত দাম একেবাৰে কছে। হ'ব দে ন।
অহ।
মই তাইক বনাই দিম গৈ। ত হুলস্থুল লগাই আছে হ'ব দে।
অ অ যা নহ'লে হ'ব দে।